হেল্ল
অ
হেল্ল দেৱাশিষ কি খবৰ
হেল্ল
কি খবৰ দেবাশিছ মোৰো ভালেই আৰু চলি আছে দিয়া।
মোৰ ভাল তোমাৰ কোৱা হা
মোৰো ভালেই চলি আছে আৰু চলি আছে আৰু ভাল বেয়া
কি কৰি আছা?
মই এনেই তোমাৰ চাহ খাই পেলাই চাহ খাই আছিলো এতিয়া এনেই ওলাই আহিছো এপাক বাহিৰৰ পিনে
অ
ঢেৰ গৰম অ এইফালে আমাৰ
বাকী গৰম
অ ঢেৰ গৰম আমাৰ ইয়াত তোমালোকৰ তাত কেনেকে গৰম
আমাৰ ইয়াত ঠিকেই আছে গৰম গৰম গৰম অ থাকিবই ন
উম আমাৰ ইয়াতে ঢেৰ গৰম তাকেতো
সেইটোহে গৰম নথকাকে হ'ব জানো
তাকেই কথা আমাৰ এইফালে ধেৰ
গৰম তোমাৰ থাক থাকিবই লাগিব
তাকে বাকী ঘৰত চবৰে ভালেই খবৰ অ
গৰম বস্তুটো বহুত
ঘৰত খবৰ ভাল ভালেই চবৰে
ভাল ভাল
মোৰ আমাৰো ভালেই বাৰু
অ
গৰম বন্ধ চলি আছে চাগে তোমালোকৰ ন
উম চলি আছে এক আগষ্টৰ পৰা খুলিব আৰু কলেজ চলেজ চব
অ মোৰো মোৰো গৰম বন্ধ চলি আছে বাৰু এতিয়া গৰম বন্ধ কবাত যোৱা আমাৰ তোমাৰ এইটোয়ে মাহ তাৰপিছত এক কাগজ থোপা আকৌ ষ্টাৰ্ট হৈ যাব
অ আৰু এতিয়া যোৱা প্লেন তেনেকে নাই বাৰু
উম সেয়াই আৰু ক'ৰবাত উম উম ক'ৰবাত ফুৰিব যোৱা নাই গৰম বন্ধ পিছত
গৰম বন্ধত যাও চাও কত যাব পাৰি
আমি লৰা কেইটা ওলাও নেকি কৰবাত। কি কোৱা।
ক'ত যাবা গলে।
তাকে একো যোৱা যায় অলপ দূৰত যোৱা নে ওচৰতে যোৱা ক'ৰবাত। চবে কি কয় এতিয়া।
দূৰত মানে টো। জেগা কিছুমান আছে ভাল ভাল।
কেনেকে কোৱাচোন নাম কেইটা।
তোমাৰ নগাঁও ফালে আছে ভাল জেগা।
হয় নেকি আৰু।
উম তাৰপিছত।
আমাৰ তেজপুৰতো বহুত ফুৰিব লগা জেগা আছে।
উম ভাল কুং যাব পাৰি।
উম ভালকুং যাব পাৰি।
উম তাৰপিছত তোমাৰ হেৰি নগাঁওত তোমাৰ শিৱ মন্দিৰ যাব পাৰি। ন। উম এনেই লৰাকেইটা ওলাবনে নাই সুধিলে সিহতক এনেই। কি ভাবা তুমি।
লগৰ ওলাব লাগে বাৰু নোলোৱা নহয়।
ওলাব লাগে ন তাকে আমি। চবৰে গৰম বন্ধ চলি আছা আমি চবে মিলি কিবা এটা। ফুৰিব যাব পাৰিলেহেতেন যদি চব চবৰ ইচ্ছা আছে ন।
উম পাৰিছে ওলালেতো চব ওলাব ন।
হয় নেকি তে এটা ৱাত ৱাট। হোৱাটচএপ তেনে গ্ৰুপ এটা খোলো নেকি ন আমি যে তাতে কওঁ কথা পাতোঁ। ন কোন কোন। যায় কি কথা কি নাই কাৰ কাৰ যাব মন ইচ্ছা নাই। কাৰণ। দুই তিনজন থাকিলে সিমান এটা ভাল নালাগে। চাৰি পাঁচজন কেইটামান থাকিলে আৰু ভাল লাগে আৰু গোটেইকেইটা লগৰ ন।
উম।
একেলগে পঢ়া আৰু আমি বেছি ফুৰিব নাযাওঁ ন সেইকাৰণে চব থাকিলে অলপমান ভাল লাগে আৰু হয় নে।
সেইটোৱে। সুুৰী সুৰা গ্ৰ। সেইটোৱে গ্ৰুপ চুপ এটা খুলি পেলাই সোধা ভালকে কি।
গ্ৰুপ চুপ গ্ৰুপ চুপ খোলো চবককে লৰা কেইটা লগত। কথা পাতো কি কৰা যায় ক'ত ফুৰিবৰ কথা আছে কত। জালে ভাল হোৱা কি কথা কি নাই।
আমাৰ তেজ আমাৰ তেজপুৰত তোমাৰ অগ্নি অগ্নিগড়তো যাব পাৰিম।
এ তেজপুৰ অগ্নিগড়টো যাব পাৰি অ আমাৰ ওচৰতে ধুনীয়া জেগা এটা আছে। অ তাকো নতুন বনাই আছে নাই এতিয়া।
অগ্নি। অগ্নিগড় জেগাখিনি ভাল।
ধুনীয়া জেগা অ'। অগ্নিগড় আছে, গণেশ ঘাট আছে জাহাজ ঘাট আছে।
অগ্নিগড়ৰ হিষ্ট্ৰী জানা তুমি?
অগ্নিগড়ৰ হিষ্ট্ৰী অলপ চলপ জানোঁ সিমান এটা নাজানো বাৰু কোৱাচোন।
অগ্নিদ অগ্নিগড়ৰ ইতিহাস মই কৈ আছো শুনা।
কোৱাচোন।
আৰু হৈছে তোমাৰ তেজ-তেজপুৰ
অ'।
হেল্ল'।
অ'।
শুনিছানে?
কৈ যোৱা, শুনিছোঁ শুনিছোঁ কোৱা।
এই গড়টো তোমাৰ তেজপুৰৰ মানে বান ৰজাই নিৰ্মাণ কৰিছিল আৰু।
অ'।
তাৰপিছত তোমাৰ এইটো সূতটোৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ তোমাৰ
অ'।
বনা সংগ্ৰহ নগৰ অগ্নিৰে মানে বেৰি থৈছিল আৰু জেগাখিনি।
অ', আচ্ছা।
সেইটো মানে তোমাৰ
সেইটো মানে তোমাৰ সেইটো তেনেকুৱা আছিল বুলি মানে এইটো ক'লি কিবা এনেকা কালিকা পুৰাণত মানে এইটো উল্লেখ আছে কথাটো।
অ', অ'।
তোমাৰ অগ্নিগড়ৰ সংৰক্ষণৰ কথা ঊনৈছশ আঠ ঠাইছ চনৰ তেজপুৰৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গো গোহাঁই বৰুৱাই ব্ৰহ্মপুত্ৰত পাৰত থকা তে-তিলাটোত তোমাৰ এনে কিবা উদ্যান প্ৰতিষ্ঠা কৰে।
অ', অ'।
কিন্তু সেই বৰ্তমান তেজপুৰ তোমাৰ পৰিশ্ৰাষিক যিটো সিমিতি মানে তোমাৰ চব তত্বাধানত এখন উদ্যান পৰিচিত কৰি থকা মানে হৈছে আৰু এতিয়া বৰ্তমান।
অ', আচ্ছা আচ্ছা।
কালিকা পুৰাণত উল্লেখ আছে যে তোমাৰ সোত্ৰুৰ পৰা নগৰখন মানে সুৰক্ষিত কৰি ৰাখিবলৈ
অ', অ'।
বানাসুৰে সংগ্ৰহ নগৰখনতে অগ্নিৰে মানে এটা বেৰি
অ', অ', অ', বুজিছোঁ বুজিছোঁ। তেনে কথা ন অ', অ'।
অগ্নি মানে তোমাৰ জুই, অগ্নি মানে তোমাৰ জুই। আৰু গঁড় মানে তোমাৰ সেইটো ভেটিটো মানে।
অ'।
তাৰ ওপৰতো ইয়াত বহুত আৰু ইতিহাস আছে তোমাৰ তেজ। পুৰৰ তোমাৰ।
অ শুনিছো কোৱা। ইতিহাস ধেৰ আছে আমাৰ তেজপুৰ।
তাত।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
উম তা তাৰ উপৰিও অগ্নি ওপৰত আৰু ইতিহাস আছে তোমাৰ তেজপুৰৰ যোনজন বান ৰজাই। তেওঁৰ কন্যা তোমাৰ উশাহ সুৰক্ষিত কৰি ৰাখিবৰ বাবে মানে এই অ। নিগড়টো নিৰ্মাণ কৰিছিল আচলতে।
অ আচ্ছা আচ্ছা।
ইয়াত উশাৰ মানে কাৰেং আছিল উকাৰ। তোমাৰ যোনজন এইজন প্ৰেমিক। অনিৰুদ্ধক ইয়াতে মানে বন্দী কৰি ৰাখিছিল।
কেনে কথা ন।
বান ৰজাৰ যোনজন অ বান ৰজাৰ যোনজন। জীয়েক মানে ঊষা তেওঁৰ যোনজন প্ৰেমিক মানে আৰু।
অ।
প্ৰেমিক জন অনিৰো।
আচ্ছা আচ্ছা।
অঁ।
কিন্তু এই হুৰু।
কিলাটোক মানে অগ্নিগড় বোলা হৈছে যদিও মানে প্ৰকৃতথ সমগ্ৰ নগক। খনতে মানে অগ্নিগড় আছিল বুলি এই মানে জনবিশ্বাস আছে এতিয়াও।
অ অ উম উম।
তদুপৰি টো। উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ যেতিয়া।
অ অ।
চাৰিও দিশে মানে অগ্নি বেৰ দেখি।
অ।
বুজিচা।
অ আচ্ছা।
আৰু মানে নগৰত মানে প্ৰৱেশ কৰাৰ কোনো মানে তেনেকা। দেখি
গুৰু গৰ । এতিয়াও মহাভাৰতত । আমাৰ হৰিবংশৰ টো বিষ্ণু পুৰাণত উল্লেখ আছে আৰু
অয় অ।
এই তথ্যবোৰৰ পৰা মানে এইটো প্ৰমাণ যে তোমাৰ বান ৰজা নগৰ নে। অগ্নিগড় বুলি খ্যাত আছিল আৰু।
অ আচ্ছা আচ্ছা আচ্ছা।
ইয়াত তোমাৰ ঊনৈছশ আঠাইছ চনত তেজ পুৰৰ যোনটো পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি হয় ন' পদ্মনাথ গোহাঁই বৰুৱাদেৱ। তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰত থকা মানে টিলাটোত এখনি উদ্যান মানে যেনে তোমাৰ এই গঢ়ি তোলে আৰু সেইটো মানে কাল ক্ৰমত ইয়াতে মানে অগ্নি ৰুপে পৰিচিত হৈ পৰিল আৰু। যেতিয়া ব্ৰিটিছ আছিলে ন' ব্ৰিটিছ
অ' ব্ৰিটিছ অ'।
ব্ৰিটিছ আমোলাত এই মানে তিলাটোত তোমাৰ দূৰবিন যোনটো দূৰবীন হয়
অ', অ'।
দূৰবিন তোমাৰ দুৰবিন বহাই নগৰখন মানে তোমাৰ এইটো কি কয় নিৰিক্ষ ক্ষন কৰা হৈছিল আৰু ইয়াতে।
আচ্ছা, আচ্ছা।
দুহেজাৰ এক চনত তাক মানে নতুন ৰূপত সজাই পৰাই তোমাৰ জাতিষ্কাৰ কৰি মানে তোলা হৈছিল আৰু ইয়াত তোমাৰ নিৰ্মাণ কৰা মূৰ্তিসমূহ হৰিহৰ যুদ্ধ পুতাত তোলা যোনখিনি হৈছে ন' সেইখিনি।
অ'।
আৰু বৰ্তমান মানে তেজপুৰ পাৰিশপাৰ্শ্বিক মানে তোমাৰ যোনখিনি সমিতি তত্বাৱাধানত চলি থকা এই মানে অত্যাধুনিক ইয়াতে এইখনে উদ্যান মানে।
অ' বুজিছোঁ।
কি বাকী ইয়াৰ পৰিৱেশ বঢ়িয়া, পৰিৱেশ তোমাৰ তেজপুৰ চৰকাৰী বাছ তোমাৰ অস্থানৰ পৰা তোমাৰ অগ্নিগড় দুটা পথ আছে। এই পথত তুমি তেজপুৰৰ বিখ্যাত গণেশ ঘাট আৰু আনটো পথ তেজপুৰৰ উপায়ুক্তৰ মানে তোমাৰ যোনটোটো আশাগৃহ আৰু তেজপুৰৰ মহাবিদ্যালয় যোনখন
মহাবিদ্যালয় অ' হয়।
যোনখন তেজপুৰ মহাবিদ্যালয় দেখিবলৈ পোৱা যায়।
উম। উম, ওচৰতে আছে অ' চাইছোঁ বাৰু।
ওচ ওচৰতে আছে।
উম, তুমি ভালেখিনি জানা দেখোন, তেজপুৰৰ ইতিহাস।
আৰে মই ইতিহাসৰ কথা চব, এই ইতিহাস মোৰ চব চব এইবিলাক পঢ়িছোঁ।
হয় নেকি, ভালে ইতিহাস পঢ়ি ভাল পোৱা চাগে তুমি নেকি ন'?
পঢ়ো মাজে সময়ে কেতিয়াবা যদি এনেই এনে থকা সময়খিনিত যদি ইতিহাস কম
ভাল ভাল পঢ়িব লাগে, মইতো বাৰু ইমান ইতিহাচৰ সিমান ইমান ইণ্টাৰেষ্ট নাই বাৰু, তেতিয়াও অলপ চলপ জানো আৰু কিন্তু তুমি ভালেইখিনি জানা বাৰু। তুমিতো ভালেইখিনি জানা।
অ' তে, হেৰি কৰা যায় ন' আমি গ্ৰুপ এটা বনাই পেলাই কথা পাতো ন' লগৰ কেইটাৰ লগত।
উম, ক'ৰবাত ফুৰিব যোৱাৰ কথাটো পাতোঁ অ'।
ফুৰিব যোৱাৰ কথা পাতো, চবে একেলগে মিলো আৰু কৰ'বাত যোৱা যায় ন। উম, ঠিক আছে দিয়া ন কাকো
উম ঠিক আছে। উম পাছত কথা পাতিম উম উম ঠিক আছে।